হেল্ল'।
অ', কি কৰিছ?
মই এতিয়া ঘৰতে আছো তুমি?
সে ঘৰতে কি কয় যি গৰম দিছে গছ
এ ফাটি গ'ল মোৰটো গৰম চাই,। নাই খাবলৈ মন নাযায় এই গৰমত।
নাই নাই তেনে তেনে এই জিমৰ পৰা আহি মই ভাত কেইটামান। খালো আৰু মাংস আছিল কাৰণে ভাল মাংস আছিল কাৰণে। খালো নহ'লে নাখালো হয়। এ অকমান ভাত, এই একে অলপমান বেছি খাইছো, দাইট মেইনটেইন কৰিব লাগিব বেছি খাই দিলে। পেটডালওলাই যাব যে কৰিব লাগিব সেইকাৰণে। বাকী খবৰ খাতি ওৱেট মোৰ ছিক্সটি এইট।
ছিক্সটি এইট বা।
তি আছে।
এফটি বা বাল্কিং কৰি আছা নেকি!
বাল্কিং কৰি আছো মানে অহা বছৰলৈ মানে গেম খ খেলিম লাষ্টৰ ডিচেম্বৰ মানত এতিয়া মানে পোৰা বাল্কিং কৰিম তাৰপাছত অলপমান ফেট চ হ'ব ম হ'ব নহয় হৈছেই মানে। পাৱাৰ লিফটিং নহয় বডি বিল্ডিং লিফটিং।
বড বিল্ডিং খেলিবা আচ্ছা আচ্ছা ঠিকে আছে। মই ভাবিছো পাৱাৰ লিটিং কৰিব।
নাই মই ছেভেনটি ফাইভ কেটাগিৰীত খেলিব বিচাৰিছো নাই মই ছেভেনটি ফাইভ বা ছেভেন কিয় খেলিম।
খেলিছা এতিয়ালৈকে আজিলৈকে খেলিছা?
এবাৰ গৈছিলো তোমাৰ হেৰিত গৈছিলো এই কি বুলি কয় দুলিয়াজান। উম।
আচ্ছা, কি হ'ল তাতে।
তাৰ পিছত গৈ মানুহ চানুহ দেখি খেলিব মন নগলে। গালি দিছে সেটো। আচোন
নেক্সট বছৰ আহিম খেলিবলৈ।
নাই গ'লো ধুনীয়াকে, তাৰ পিছত মানে মানুহ দেখি মোক। খেলিব মন নগ'ল আৰুচোন নাই চাৰ নহ'ব বাই বাই। কৈছে অ' এ টো ধেই মানুহথাকে খেটোকাৰণে কিবা নাৰ্ভাছ তেনেকুৱা জেগাত।
ন সেইটোতো হয় সেইটোত। মইতো আজিলৈকে খেলা চেলা নাই বাৰু মই ভাবিছো কি কৰিম বুলি পাৱাৰ লিফ্টিং কৰিম বুলি কি কিন্তু না।
আচ্ছা চাপ্লিমেণ্ট কি কি লৈ লগাইছিলা। চপলিমেণ্ট কি কি লগোৱা আছে।
আছে ক্ৰটিন আছে প্ৰটিন ল'ব আছে জানা। প্ৰ'টিনৰ যে পইচা বহুত।
প্ৰ'টিন লোৱাতকে মই বস্তু এটা আছে, কিন্তু সেইটো মানে। লোৱা নোলাব আকৌ।
কিয় খিল মান মানে।
মানে তোমাৰ হেৰি হয় সেটো মানে এশটা টেবলেট আহে। এশটা টেবলেট এইটো তোমাৰ ডাইনাবুলৰ হয়। বঢ়িয়া ষ্ট্ৰেন দিব মাচাল দিব মানে সেই টো যিটো মাচাল দিব ন সেই মচালটো মানে পিছত ধৰা তুমি। কিছুমানৰ ধৰা প্ৰ'টিন লৈ থাকিবা মাছগেনা লৈ ধৰা জিম এৰি দিলে মানে মাচলটো নোহোৱা যায় ন।
আহ, আহ।
ধৰি আহিব সেইটো মানে নাযায় আৰু প্ৰৰমেণ্ট। দিব দিবা অ'।
কি হয় কি এইটো।
এইটো ডাইনাবুল হয় তোমাৰ কিবা মাচল বহাই অকল মাচেল বহাই সি মাচেল আৰু
আচ্ছা আচ্ছা।
উম,
কিমান লয়?
এইটো তোমাৰ পঁচিছশ টকা এটা টেবলেট।
এটা টেবলেট, মানে এক এক পাত্তা ন'। অ', আচ্ছা আচ্ছা একটেমা।
অ', পঁচিছশ টকা মানে তিনি মাহৰ ধুনীয়াকে হৈ যাব।
উম, এশটা টেবলেট থাকে ন? বেছিয়ে যাব তিনি মাহত কে দশ দিনৰ চাও লব লাগিব।
অ', বঢ়িয়া মানে মই তোমাৰ এতিয়া মই এটা লৈছো লৈছিলো বাৰু এই বঢ়িয়া মানে ষ্ট্ৰেং বহুত দিয়ে পাৱাৰ বহুত
ঠিকে আছে।
মাচল গেইনিং হয় তাৰ লগত যদি ক্ৰিয়েটিংটো পৰি গ'ল বেলেগ আৰু। পাম তোমাৰ পোন্ধৰ এসপ্তাহ এসপ্তাহত ৰিজাল্ট পাই যাবা।
কি কোৱা তোমাৰ হায়ষ্ট বেঞ্চ প্ৰেছ কিমান?
মোৰ কি চেষ্টৰ?
অ',
মোৰ এইতটি।
কি কোৱা এইতটি।
অ', এই তোমাৰ তিনি মাহত। প্ৰথম -প্ৰথম দিনা হেৰি প্ৰথম কেইদিনমান ছেভেন পইন্ট ফাইভ মাৰিলো দুইফালে পোন্ধৰ তাৰপিছত এই তিনি মাহ আজি মাৰিছো তোমাৰ ডাম্বল প্ৰেছ কিমানকে থাৰ্টি কে দিছো।
বাহ।
বেলেগ চেঞ্জৰ পাৱাৰ দিদিয়ে কৈছোঁ কি মানে তোমাৰ সেইটো ল'লে মোৰ খতম হৈ গল মানে
বাহ মইতো- মইতো মোৰ বেঞ্চ প্ৰেছ কিমান জানা মোৰ ছিক্সটি ফাইভ নহয় নহয় অ', ছিক্সটি ফাইভ হাইয়েষ্ট।
ঠিকে আছে গৈ আছা ন' ৰেগুলাৰ?
অ', ৰেগুলাৰে গৈ আছো মইতো
তিনিমাহ হৈছে হে তেজপুৰ এৰাৰ পৰাই মই জিম জইন কৰিছো।
কি কোৱা?
অ', মোক কিয় মোৰ চমাহ আ, চাৰে সাত মাহ গেপ হ'লতো তাৰপিছ মাজত তিনিমাহ গ'লোহে তিনি মাহত তাৰপিছত কেই তিনটা আৰু এই চাৰে গলে এইটো লৈ ল' বঢ়িয়া কামত দিব ল'লো ভালেই ৰিজাল্ট পালো বঢ়ীয়া আকৌ এটা আনিব লাগে এতিয়া।
অ', মইতো মই এনেই জিম কৰা দুই বছৰে হ'ল।
উম, নাই মোৰ এতিয়া তোমাৰ চাৰে তিনি হ'ল মই গেপ কিমান গল এব বছৰ যা মানে ছমাহ যাওঁ এবছৰ নাযা
অ', মোৰো এনেকা হৈছিলে দুইবছৰ
অ', এইবাৰচোন নাই এইবাৰ ধৰিব লাগিব অলপ গেম চেম খেলিব লাগে।
অ', ঠিকে আছে, ঠিক আছে।
একেই আৰু
আৰে তুমি জানা ৰাতি যে এনেকা বৰখুন দিলে অ, অ, আজি ৰাতি
আচ্ছা আজি -আজি ৰাতি নে কালি যোৱা কালি ৰাতি?
হয় নে সেইটোয়ে ক'ব গ'লে বাৰটা বাজি পাৰ চাৰ পাৰে হল না।
অ', বুজি পালোঁ।
অ ', এ শুনিলে ৰাতিখনন চালোগে আজি বতৰটো ঠাণ্ডা হব ভালকে থাক মজা লাগিব কিু ৰাতিপুৱা উঠি চালো বাাহ কি ৰত দি দিল
অ', মইও পাৰি মই কালি ভাবো হা মানে ধ ৰাতিপুৱা পাৰ ডাাৱৰে লাগিছেিম যাম আৰু ধুনীয়াকে গ'লো গৈ আছো গৈ আছো আধা ৰাস্তা লাগ গল নহয় বাৰ বাজি গৈছে কি চাৰে সাতটা মানে আমাৰ জিম ধ দেৰিে জা ন মই এঘাৰটা মান জিম চিম বন্ধ আহো একেবাৰে তাৰ মানে গ'লো আঠটা পোন্ধৰ মানত সোমালোগৈ তাৰপিছত এই যি ফাটিছে গুৰ পাওঁতে মাে মই গা পুছি গলকে
এ -এ -ধ মই বাহিৰত ৰখি আছো নহয় তাই গা ধুললৈ যেন লাগি আছে
তাতো জিমডালৰ সময়ছা গ জি পোৱালি জিমৰ ভিতৰত অ্িেন নাই খি- খি -চি বন্ধ কৰিলে জিম মাৰি আছে বাাহ ন নছো ব হা এ চি নাই ফেন আছোগ
এচিও নাই ব খিৰিকীও বধ কৰি দিছে
অ ', সেইটোহে তো ফাইন চলো ন লাইন নাই মানে সেইফালে তাৰ ও আঞ্চি কাৰোবাৰো মোবাইলত গান বজাই লৈছে কোনোবাই বক্স লৈ আহে ঘৰৰ বক্সত গান বজাই আছে আৰু ফাটিছে অ আৰু কেইটামানো ছোৱালীৰ লগত ছাইডত বহিলে লেকচাৰ মাৰি আছে গৰমত ব বাইছে এই কথা বাছ নমুনা আছে বহুত আছে জিমতেে নমুনাখিনিা হয় জিমক সোমোৱাাল দেখ পালে না মাথাাতটো গৰম হৈ জাগ আৰু গাত একো নাই ছোৱালীৰ লগত লেকচাৰ মাৰিব তাৰপিছত লেকসাৰ মাৰ এক ঘন্টা লেকচাৰ মাৰিব আকৌ চেট মাৰিবখা উল্টা উল্টা আাকৰ ছোৱালী খিনিক চাব জুমি জুমি ক'ত আছে ক'ত নাইকিয়া হ এনেকুৱা মাৰিব মন যায় নহয় ধৰি কোনোবাখন এনেুৱা লে জিমটো ম থকা একেটা গুটেইে লুট
ওলাই আহছিলে নহলে এই থাকে মন থাকে হ আ
এেইফালে তাৰ গাতো একো নাই আকৌ বেলেগক আকৌ শিকাই থাকিব এনেকে এনেকে চেট মাৰিব লাগে
কমটম নে অ',
তাৰ পিছত আৌ বেলেগ পালি শিকাই থাকিব এনেক এনেকে মিব লাগে এইফালেি নি
অ ',
অ', ে মই চাই চাই হাঁহি থা কি কৰিমা আৰু উপায় দিন নাই একো কৰিবলৈ
কলে- লিক আৰু ন লিকি আ অ ', কোৱা
তাৰ পৰাা এতিয়া ক'বাত ফৰিব ফুৰি যোৱা প্লেনিং
এতিয়া ফুৰিব যোৱাৰ প্লেনিংটো ভাবিছিলো ৱাটাৰ পাৰ্ক যাম গুৱাহাটী-
আচ্ছা এই কৰিললে নেকি? চবেই কৈ আছিলে একলেণ্ড ওচ একলেণ্ডত ইমান পইচা খৰচ কৰি সেই তাত পানীত গা ধুব যোৱাতকে আাৰ পথাৰত পানী আছে দুটাকে পুখী আছে ইয়াতে জপিয়াই এই গছ
এই মই সেইটোও ভাবিছো কি তাতেতো পানী খিনি পটো ৰতু পৰি
অ', অ', অ ', তাত পাঁচশ টকা টিকেট কৰি যদি সেই সেই সা পানীত গ ধুব োৱা হয় মানুহে মি থৈ দিয়ে তাতে নিজৰ পু অ তাতকে নিজৰ পুখুৰত বি ধোৱা ভাল ন ন বিনা কৰি দিওঁক। ধুনীয়া পানীও আছে, ঠাণ্ডাও আছে, ওচৰত গছ আছে।
অ' সেই তাতে পানী খিনি গৰমে থাকে নহয় নহয় কি তাতে। গৈ থাকে পানীতো যোৱা পানী নহয় নহয় এটা জাগাত ৰখি থকা পানী এইটো।
সেইটো আৰু যি মানুহ ভৰ্তি জেগাই নাথাকে।
জেগা গা ছা ছে পাই যাব। তাতকে ভাল ইয়াঁতে ক'ৰবাত পুখুৰী চুখুৰীত ধৰা জাপিয়ে দিয়া।
অ' সেইটোয়ে ঘৰতে আছে দুটাকে পুখুৰী পথাৰত আছে আঁঠুলকে পানী। ওচৰতে আছে নদীখন আৰু কি লাগে।
কি লাগে এইটো নিজৰে বাৰ্তা।
ৱটাৰ পকিয়তে আছে নদীৰ পানীতটো পোৰা এতিয়া। মানে নদীৰ পানীত য কৰি থাকা নাই এনেকাে নহয় যে ৰ'দ পৰি থাকিলে গৰম হ'ব ঠাণ্ডাই পানী।
অ' কিনো কৰুৰো কিনো মইতে যাম এতিয়া সন্ধিয়া জিম মে। এতিয়া ভাবো কি কি কৰোনো খানাটো খাই লওঁ যেন লাগিছে।
অ' সন্ধিয়া যাবা এ এতিয়া খাই লোৱা। আ যোৱাৰ আগতে কিবা এটা লাইট ব্ৰেকফাষ্ট কৰি গুচি যাবা। জিম লে।
আজিকালি ডাইট বহুত বেয়া হৈ গৈছে বুজিছা।
আচ্ছা, যি পাওঁ তাকে দৰ কৰা দিওঁ। দি আৰু আলুৱে চালুৱে ধৰি।
এইটোৱে একো নাই চোৱা মানে চিকেন। চোৱা যি পাইছো এতিয়া খাই গৈ আছো আৰু।
অ' মই জাংক ফুড বাদ দিছো, জাংক ফুড ভাল খোৱা হোৱাই নাই। মোৰ তিনিমাহ আঢ়ৈ মাহে হ'ব হ'ল।
আচ্ছা, এ তোমাৰোতো ত আছে ন মোৰতো নাই মইতো জি তি খাব পাৰু। মোৰতো এতিয়া কিমান মোৰ ফিফটিফৌৰ চামঠিঙ মানে আছে।
সেই ফিফটিফৌৰ মান ছিক্সটি মান কৰা তেন্তে।
ছিক্সটি ফাইভ।
যি চাই না। এই মাছগেনাৰ খাই লাভ নাই বুজিছা ফেট বহাই।
সেইটোৱেইটো।
তাতকে এই ভালে মোভ খোৱা বস্তুবিলাক তোমাৰ ৱটো বাঢ়িব মোৰ কিমান আছিলে এই তিমাহ জিম জইন কৰোতে মোৰ হেৰি আ ছিলে ছিকছষ্টিফ্ৰৰ আছিলে।
ৱাহ এতিয়া কিমান হৈ গ'ল?
ছিক্সষ্টিএইট মানে ছিক্সষ্টি নাইনে ধৰি লোৱা।
ৱাহ। মোৰ মানে কেতিয়াব কেতিয়াবা ৱেটতো বহুত জলদি বাঢ়ি যায়, কেতিয়াবা বহুত জলদি কমি যায়, এনেকা‌ হয়, আগতে ৱেট বাঢ়াই নাছিলে, এতিয়া বাঢ়ি আছে, একেবাৰতে বাঢ়ি গৈ আছে। এনেকাে হৈ যায়, এতিয়া কেতিয়াবা কেতিয়াবা ফিফটি ওৱান হৈ যায়, গৈ কিনে চাওঁ ফিফটি ওৱান আৰে মোৰ ডিপ্ৰেছন।
নাই যিমাৰ মেচিনন্তটো লয় কেতিয়াবা গৰ্বৰ দেখাই দিয়ে।
তাৰ দুই তিনি দিন পিছত যাম, তাতে ফিফটি ছিক্সছ বা খাতৰা এনেকা হৈ যায়।
ধেট টেৰিকা ৰেচাই এৰি এতিয়া মানে বেলেগত জুখি চাইছ নে নাই জিমৰ ৱাইট মেচিনটোৱে জুখিছিলে?
না জিমৰ মেচিন টো জুখিছিলো আৰু এ ইয়াতে এটা মানে ফাৰ্মাচী আছে ন তাতে জুখি হৈছে ন।
অ' কাৰণ জিমৰ মেচিনে ধোখা দিয়ে কেতিয়াবা। অ'কাৰণ জিমৰ মেচিনে কেতিয়াবা ধোখা দি দিয়ে। মোৰ এবাৰ কিমান ছিক্সটি টু দেখাই আছে ছিক্সটিফাইভ মই তিনি কেজি সি লুকুৱাই ৰাখিছে অ'। তিনি-তিনি তাকে ভাবিছোঁ ছিক্সটি ফাইভ আ চিলোঁ মোৰ ফূৰ্তি লাগিছে মই তেতিয়া মানে নিছে কিন্তু তাত মানে একো ডিফাৰেন্ঞ্চ দেখা নাই তাৰ পিছত তাৰ পিছত চব গৈ চাও ছিক্সটি চিক্স হৈ আছে নহয় মানে অলপ লাগে আৰু।
অ', উ অ'।
ধোষা ধোষা হয় এনেকে হৈ যায়ে কেতিয়াবা এনে
ৱাহ।
তাতে এনেইতো জিমত বস্তু বোৰো নাপায় আজি চাস্ত আছিলে না তত মানে যিমান চাৰে বাইশ কেজি পোন্ধৰ কেজি আৰু চাৰে বাইশ পঁচিছ শ কেজি চব মানে এটা ৰেট পুৰা নমাই লৈছো লগৰ এটা নাই ন লগৰ এটা আৰু মই ম ত এতিয়া কাক দামবাৰ লাগে মানে সেইকেইটা কোনো নোচয় পোন্ধৰ কেজিৰ ওপৰত আমাৰ জিমত মানে নাই। আছে কোনোবা ছোৱালী থাকে তেতিয়া লেবেল মাৰিব লয় আৰু এনেই মানে কষ্ট মষ্ট কৰি মানে নোৱাৰে সেইটোৱে বাৰু আজি ডাম্বেল লৈ দেখাবোলো এইকেইট ভিতৰত কোনো হাতি দিয়া মানুহ নাই।
আহ।
তেনেক মাৰি আছে